হেল্ল'?
হেল্ল' চাউণ্ড পাই আছে নেকি?
নাই নাই, কমকে আহিছে একো নাই।
অঁ'।
আৰু কি কৈ আছিল, কলটো কাট
এইটোৱে অ', এই ইমান ফিচি ফিঁচি সুধি থাকিলে মই বৰ বেয়া পাওঁ পায়।
উম, উম, মানে সি ইমান বেছিকে সুধিছে মানে ত' এতিয়া আমাৰ মানে মানুহ বিলাকৰো মাথাাতটো বেয়া হৈ গৈছে, হয়নে? ইমান কি সুধিছে বাপৰে মানুহে ইমানো মানুহক টৰ্চাৰ কৰিব নাপাই দিয়াচোন।
মানে মই
তাৰ কুইশ্যন ইমান পালোঁ পাই কিনে মোৰ মানে শুনিব মন নোহোৱা হৈ থাকিল। মই সেইকাৰণে যে তোমাক স কিন্তু জইন হোৱাৰ পিছতো যে সুধি আছিলোঁ।
তেওঁলোকে যে কেনেকে যে তাক সহ্য কৰি আছে নহয় মোৰ যে মই কৈছোঁ নহয় মই নোৱাৰো।
ওলাই নিয়া নাই যে ইমান লাহেকৈ ধুনীয়াকৈ কৈছে যা ইমান পাৰিছেও যে মানুহক ইমান সহ্য আৰু ইমান মানে লাই দিয়াটোও বেয়া।
তাকে, তাকে বহুত বেছিয়ে লাই দি দিছে ই তাক।
উ।
উ
তাক আচল মতে হেৰি কৰাই ভাল। সেইনোকোৱা হ'লে। ইমান হেৰি কৰা ইমান টৰ্চাৰ কৰা মানুহক নাৰাখাই ভাল বুলো।
উম, তাকে ই পিছত কৈ আছিলে তুমি শুনিছা নাই। ত লাষ্টত তুমি আছিলা নাই।
আছিলোঁ কিন্তু মানে মোৰ নেটৱৰ্কটো সেয়া হ'ল সেইকাৰণে মানে মোৰ নামটো লৈছিল তোমাৰ নামটো লৈ আছিল যে
অ', অ'। তাকে মই শুনিছোঁ নহয়, নহয় কৈছে যে ইমান ইমান এনেকুৱা তৰ্চাৰ কৰ মানে ইমান এনেকুৱা মানুহক নাৰাখিবা। কাৰণ তুমি নিজে দেখিছা ন কিমান এ মানে কিমান এনেকুৱা মানুহ আছে। যোনবিলাকে চিৰিয়াচলি লোৱা নাই ফটোক কৰি আছে সেই তেনেকুৱা মানুহ বিলাকক নাৰাখিবা এনেকে কৈছে। মানে চোৱা মানুহে যেতিয়া এখন মিটিং কৰিবলৈ যায়। সেই মিটিংখনত নিজৰ এটা সভ্যতা মানে মেইন্টেইন কৰিব লাগে।
সেইটোৱে।
এনেকুৱা মানে অ', মানে এনেকুৱা ব্যৱহাৰ কৰিব নালাগে ন।
উম।
উম।
মই সেইকাৰণেতো তোমাক তেতিয়া সুধিলো কি কলে লাষ্টত মই নুশুনিলোঁ। মই যে এবাৰ মাইকটো অ'ন কৰি দিলো দিয়াৰ পিছত মানে মই পাকঘৰত আছিলোঁ।
ইফালে গাখীৰ বহাইছো না মই ইফালে আহিব পাৰিছোঁ।
অহ।
তাৰ পাছত মই একো নুশুনিলোয়ে লাষ্টত কি ক'লে। কিন্তু আমাৰ দুয়োৰে নাম দুটা লোৱা মই শুনিছোঁ মাত দিছো কি কৈছে আমাৰ দুটাৰ নাম দুটা লৈ কিনে?
উম একো কোৱা নাই তেওঁলোকে পিছত আকৌ মিটিং পাতিম বুলি কৈছে।
আমাৰ লগত।
উম, উম বেলেগ কে, আমাৰ তাৰ লগতেনে বেলেগৰ লগত গ'ম নাপাওঁ আৰু।
অহ মোৰ নামটো ভূলকেই লৈ আছিলে প্ৰথমে। মই কিন্তু মাত দিয়া নাছিলোঁ।
অহ মই ভাবিছোঁ দেই তোমাৰ নামতো কওঁতে মই ভাবিছোঁ যে অহ এইটো নাম দেখোন ভূলকে ল'লে। তাৰপিছত ভুলকে ললে নে বেলেগক মাতি আছে তাৰপিছত আকৌ মই ভাবিছোঁ তোমাৰ নামটো বাৰু ময়ে ভুলকে জানিছো নেকি বাৰু এনেকে ভাবিছোঁ। হেৎ তেৰি, তাৰপাছত, অহ অহ। অহ একে লাষ্টত যেতিয়া মানে তেনেকে কৈছে তেতিয়াহে মই
অহ মানে লাষ্টত তেওঁলোকে নিজে শুধৰাই মাতিলে যে মাতিলে অহ তেতিয়া মাত দিছো। তাহাঁতেও চাগে ভাবিছে এই তাই চাগে নামটো ভুলকে পাই মাতে দিয়া নাম।
উম।
মইজানাত এতিয়াও কেতিয়াবা লগৰ ছোৱালী এজনীয়ে যে মোক স্কুলৰ পৰা
উহু। মধু বুলিয়ে মাতি দিছিলে জানা তাহাঁতক ঘৰৰ বংশৰ যিমান বায়েকক বিয়া দিছে য'ত বিয়া দিছে বায়েকৰ চচুৰালেও মানে মোক চবেই সেইটো নামেৰেই মাতে, তাহা'তৰ কেতিয়াও মানে মোৰ ৰিয়েল নামটোৱে নামাতে, এতিয়া মানে তাহাঁতৰটো সেনেকুৱা হৈ গ'ল উপায় নাই আৰু এতিয়া।
কিনো কৰিম তাৰপাছত এতিয়া যদি কোনোবা ধৰা মোক এনেকৈ ভুলকৈ মাতে ন, মই মাতটো নিদিওঁ লাগিলে মোক অহংকাৰী বুলিয়ে কওঁক। তাৰপিছত মাক কওঁ লাহেকে কওঁ মোৰ নামটো এইটোহে আপোনালোকে ভুলকে লৈছে।
উম তাকে।
চাবাচোন নিজৰ এটা নাম থকাৰ পিছত বেলেগ ভুলকে মানে কি জানা সেইটো এটা নাম হয় ন, বেলেগৰ নাম হয় সেইটো তাৰমানে কিয় মাতিব লাগে?
মই আকৌ বেয়া পাওঁ দেই।
উম। মোৰ যিটো লিখা নাম তোমালোকে সেইটোৱে মতা ন, ইমানখিনি আৰু এই ইমানো মুখত নাহিবলগীয়া নাম নহয় নহয় মোৰ। মোৰ নামটোৰ অৰ্থ বতাহ। হাৱা হাৱাই। তোমাৰ নামটোৰ অৰ্থ কি জানানে?
মোৰ অৰ্থ মানে অৰ্পন কৰা।
অহ। মোৰ যে প্ৰথম যেতিয়া সন্দিকৈত আমাৰ এই ইণ্ট্ৰডাকশ্যন যে লয় আৰু
প্ৰথম অৱস্থাত মোৰ নামটো শুনি লক্ষী ছাৰে মোক কৈছিলে এইটো নাম আজি আজিকালি প্ৰায় শুনি থাকো আহ আমাৰ এটা ষ্টুডেণ্টে এ পি এছ চি ক্ৰেক কৰিলে নহয় তোৰ নামৰে তোৰ নামটো অৰ্থ ক চেছ, মই বোলো মোৰ নামটো মানে আন্ধাৰ খিনি নামৰ অৰ্থ হে বতাহ দেই আধা খিনিৰ অৰ্থ অৰ্থ মও নাাজানো কৈছে যে তই জাননে ইয়াৰ মানে কি মা পিছৰ খিনি আৰু অলপ নাই নহয় নাজানো পইছে সুধিবিচোন ঘৰৰ মানুহক ঘৰ মানুহক আহি সুধিছো ঘৰৰ মানুহে কৈছে আগৰ দিনত মিনিং চাই কিনে নাম ৰখা নাছিল বুলি কবি।
উ
ৰাখিছাই, ৰাখিছাই নাম ৰাখিছোঁ ইমান টাইম ন থাকে যে মিনিং, মিনিং বিচাৰি কিনে নাম ৰাখি ছাৰক সুধিবিচোন, মই কৈছোঁ ছাৰক সুধিবলাহে নাই ছাৰৰ নামটোতেই মিনিং সোমাই আছে।
উম।
হয়নে নহয় চোৱাচোন, ছাৰ নামটোতে পইচা সোমাই আছে
সেইটোৱে আৰু
চাব পাৰো কি সুধিম মই মিনিং তাৰ পিছত তেতিয়াহ'লে
মই মিনিং বিচাৰিবই দৰকাৰ নাই।
অ', পইচা আহিয়ে থাকিব
তাকে
তোমালোকৰ প্রত্যেকটো চেমিষ্টাৰত চেচনেল পাতিছিলনে?
মানে চেচনেল অ' পাতিছে।
আমাৰ লাষ্ট চেমিষ্টাৰত পাতিব নাপালে, টাইমৰ অভাৱৰ বাবে।
আহ?
সময়ৰ অভাৱ আছিল। সেইকাৰণে লাষ্ট দুটা চেমিষ্টাৰত পাতিব নাপালে। আমি, লাষ্ট এটা যিটো চেমিষ্টাৰ আমি স্কুল কিন্তু, কলেজতে দিছিলোঁ
কিহৰ পইছা?
লাষ্ট এটা চেমিষ্টাৰ যিটো আমি, কলেজতে ক্লাছ মানে এক্সাম দিছিলোঁ আৰু চেমিষ্টাৰ চেচনেল আমাক যে একেলগে বহুৱাই দিছিলে। ইফালে মানে এম এৰ একজাম চলি আছিলে, ৰুম খালী নাছিল, ওপৰত যে কি? ৰুম নম্বাৰ
গতিকে মইতোটো ছিক্স চেমৰ একজাম কেনেকে দিছো জানা মোৰ যে, অ' মই জমা দিলো, কিন্তু ফৰ্ম খিনি জমা নহ'লে বুলি কলে।
য়ে।
তাৰপিছত আৰু হেৰি হ'ল, কি আছিলে মোৰটো এডমিট কাৰ্ড খন নাহিলে
উম।
তাৰপিছত এডমিট কাৰ্ডখন নোহাৰ কাৰণে যে মই অকলে-অকলে চাইন্সৰ ষ্টুডেন্টৰ লগত বহি মেলি এক্জাম দিছোঁ।
হম। চাইেন্সৰ ষ্টুডেণ্টৰ লগত কিয় বহোৱালে তোমাক?
হম? মানে মোৰ যে হেৰিয়ে নাহিলে।
এডমিট। এডমিট নাহিল যদি তুমি এক্সাম-এক্সামত
কাৰণে তেওঁলোকে মানে কি হ'ল, তেওঁলোকৰ ভুল ন', মইটোটো ক'লো যে মইটোটো হেৰি কি আছিলে, জমা দি থৈ গৈছোঁ, একেলগৰ যদি মোৰ গোটেই লগৰ খিনি আহে মোৰ কেলে নাহিব, এনেকে মানে মইটোটো
উম, উম।
পিছত আৰু হেৰি কি আছিলে এইটো? কলেজৰ ফালৰ পৰা মানে নিজে, তুমি বিশ্বাস কৰিবা মোৰ যে কিমান ভয় সোমাই গৈছিলে? মই যে হেৰি, কি আছিলে? তেওঁলোকে যে নিজে-নিজে ঘৰ বনাই দিয়ে জানানে।
উ।
চহী কৰিবৰ কাৰণে। উম।
ন আমাৰ যে লগৰ এজনীয়ে চব সেইবোৰ যানা সেইবোৰ এভিৰিথিং আহিছে তাই এডমিটোটো আহিছে চব আহিছে। কিন্তু ৰিজাল্ট উদাড হৈ আহি গৈছে। কিয় আহিছিল জানা কলেজৰ ফালৰ পৰা এই যে এডেডন্ট খন
উম, উম, উম।
চাবমিট কৰা নাছিলে।
অহ হো।
বাকী আমাৰ চবৰে আহিল অকল তাইৰ অহা নাছিলে। আকৌ তাই জানা সেই এটেন্টচ চিটৰ চাইন তাই য'ত য'ত চাইন কৰিছিল এইবোৰ জেৰক্স পিছৰ আছে মানে হেৰি ইনভেজিলেটৰে যে চাইন কৰে সেইবোৰৰ জেৰক্স এটেন্টদেনচ যে আছিল সেয়াৰ জেৰক্স সেই চব কাপোৰ জমা দিব লগা হৈছে।
তাৰ পাছতহে ৰিজাল্ট ওলাইছে তাইৰ।
আচ্ছা, আচ্ছা তেনেকুৱা হ'লে বৰ প্ৰব্লেম হয়।
কিন্তু বহুত ভেজালো মানে ইউনিভাৰ্চিটিত। ইউনিভাৰ্চিটিৰ সেয়াটোত এবাৰ সোমালে বহুত ভেজালত পৰি যায় আৰু